হেল্ল
হেল্ল'
হেল্ল'
হেল্ল' কি কৰি আছা
হেল্ল'
হেল্ল' কি কৰি আছা
অ তোমাৰ চাউণ্ডটো অকণমান দি দিয়াচোন মই শুনা নাই
হেল্ল' এতিয়া শুনিছা
কি কৰিছা
এয়া ভাত খাই উঠি এতিয়া পঢ়ি আছিলো
অ
তুমি
এয়া ময়ো এইয়া ভাত খাই উঠি পেলাই
উম
এয়া বহিছো অকণমান মানে লগতে হোৱা নাই আৰু
ময়ো এই লগতে খোৱা ন অকণমান ৰেষ্ট লৈছিলো
অ
ভাত কিহে দি খালা
তহঁতৰ
মা দেউতাহঁতে ভাত খালে ৰেষ্ট লৈছে
অঁ অঁ এতিয়া শুলেনে আছে
আছে বাৰু হোৱা নাই এতিয়ালৈকে
আ অ অ এ নাই শুবহে হোৱাই নাই এতিয়ালৈকে
ভাত কি বনালে আজি
আজি ভাত মানে আমাৰ আজি দিনত আলহী আছিল যে
অ
তাকে আ দালি বনালে ভাজি বনালে তাৰ পিছত মাংস বনালে এয়াই আৰু দিনৰে আছিলে মাংস আমি তাকে খালো আৰু উম তুমি কিহেদি খালা ভাত
মই আমাৰ মাছ বনাইছিলে মাছে দি খালোঁ ডাঙৰ মাছ আনিছিলে
অ তুমি সৰু মাছ খাই ভাল পোৱা নে ডাঙৰ মাছ খাই ভাল পোৱা
একেবাৰে সৰুতো ভাল পাওঁ একেবাৰে ডাঙৰটো ভাল পাওঁ যে হোল থকা মাছ মানে খাব নোৱাৰোঁ যে
অ তুমি কি হোল বাচিব নাজানা নেকি
হোল বাচিব জানো বাৰু কিন্তু খাই বেয়া পাওঁ অশান্তি লাগে
অ ভালেই বাৰু দিয়া সৰু মাছ খালে বে বেছি ভাল বাৰু চকুৰ কাৰণেও ভাল
ওম ওম
মই মই চব মাছেই খাই ভাল পাওঁ ডাঙৰো খাওঁ সৰুটো খাওঁ সৰুটো মানে এনেকে হেৰি খাই ভাল নাপাওঁ এ গুড়া ভাজি কৰি দিয়ে যে পিয়াঁজে হোতি
মোৰো ভাল অ
অ হয়তো খাওঁ তাৰপাছত মাজুতো খাওঁ আৰু তাৰপাছত ডাঙৰ ফেভৰেটে হয় চবৰে
উম উম আজি এনে দিনটোত কি কি কৰিলা
এয়া আজিৰ দিনটো মানে কি কবা আৰু বহুত মানে এইকেইদিন অ হেৰি হৈ আছে আজি মানে ইণ্টাৰ্নশ্বিপলৈ গৈছিলোঁ।
অ
এয়া ইণ্টাৰ্নশ্বিপ কৰি লৈ পেলাই মানে চবতে ঘুৰি ফুৰিছোঁ অলৈ তলৈ আমাক মানে ফিল্ড চাৰ্ভি ফিল্ড ভিজিটত দিছে ন
অঁ
তাৰ পিছত এ তত গৈ গৈ ঘূৰি ফুৰিছোঁ আও। এয়া দিনটো আজি পাঁচটা মানত ঘৰলে আহিছো ঘৰলৈ আহি আকৌ মই পাক এনেই আমাৰ এই গাঁওৰ ফালে এপাক ওলাই গৈছিলোঁ।
আহ
উম তোমাৰ দিনটো কেনেকুৱা গ'ল?
মই যেনে কাই ৰাতিপুৱা উছিলো দে চক মই মোবাইল চালো তাৰপিছত কলেজৰ কাম আছিলে অকমান কৰিলো তাৰপিছত ইমান আমনি লাগিছে ঘৰতে থাকি ক'তো যোৱাও নহয় ফুৰিব কৰিবলৈ। তাৰপিছত বাহঁতৰ লগত অকমান আবেলি ওলাই গলো আৰু
অ ভালেই কলা দিয়া
অ
অকে তোমাৰ বা কেইজনী?
মোৰ বা এজনীয়ে আছে বাৰু
আহ আজিৰ লগতে যোৱা ন উম ঠিকে আছে বাৰু
আবেলি সময়ত ওলাই গৈ ভাল হ'ব লাগে সেইফালে
অ অ
অঁ'
এয়াই আৰু এনে বাকী খাক খবৰ তোমাৰ কেনেকুৱা চলি আছে চব ঠিকে চলি আছেনে?
মোৰ বাৰু ভালে হৈ আছে এতিয়া গৰম বন্ধ দিছে। ঘৰত থাকিব আমনি লাগিছে তাৰপিছত কেতিয়া কলেজ খুলিব আৰু। গৈছিলো বাৰু এই ফেমিলিৰ লগত বৰদোৱা গৈছিলো তাত ভাল লাগিলে। পিছত তাৰাপ পৰা বুলি আৰু ক'তো নাই যোৱা।
অ', ঠিকে আছে যাব লাগে বাৰু। কৰিবা এ দিয়া চাব হব আকৌ সময় মিলিলে কৰিলেহে তোমালোকে যাব পাৰিবা ঘপককে ওলাই যাব নোৱাৰি দিয়াচোন।
উম,। তোমালোকে কবালে গৈছা নে নাই?
নাই নাই নাই যোৱা অ মানে ইণ্টাৰ্ণশ্বিপ পৰিছে যে।
উম অ
এয়া মানে ইণ্টাৰ্ণশ্বিপতে লাগি আছো ক'তোৱে যাব পৰা নাই।
আমি এনেই যাব পাৰিলোহেঁতেন একেলগে কৰ'ৰবাত ফুৰিবৰ কাৰণে পাহাৰৰ জেগাত
অ', কৰবাত ফুৰিব যব পাৰিলো হয় ন' আমাৰ এইফালে অৰুণাচলৰ ফালে। উম, তুমি মানে কা পাহাৰ চাহাৰ ভাল পোৱা নে?
অ', পাহাৰত গৈ ভাল লাগে এতিয়া গৰম দিনত আৰু এনেকা ৱাটাৰ ফল বিলাক চাবলৈ মন আছে এদিনো গৈ পোৱা নাই। বাৰু গৈ পোৱা নাই তেনেকুৱা জেগাত।
অ', ময়ো বাৰু তে তেনেকে যোৱা নাই, যাবলৈ মন যায় ন, অৰুণাচল ইমান ধুনীয়া জোগা, এটা ইমান ধুনীয়া টুৰিষ্ট প্লেচ, আমাৰ ইমান ওজৰৰে থাকে আমি এজিলৈকে যাব পৰা নাই ন,
সেইটোৱেইটো, তাৰপাছত আকৌ ভালুকপুং চাইদেউ। ধুনীয়া, পিকনিক প্লেচ বিলাক আছে।
অ, মানুহলে পিকনিক প্লেচ আছে, ৱাটাৰ ফল আছে, টাৱাং মনেশ্ৰী বিলাক আছে। মনষ্যী বিলাকত যে ইমান ভাল লাগে, কিমান দেখিম ফটো দেখিলে এনেকুৱা লাগে ইমান শান্তি জেগা নিচিনা ন,
উম, অ, অশান্তি জেগা আছে তাত, গৈও ভাল লাগে মন চন ভাল লাগি যায়।
তাকে, তো।
মাইণ্ড ফ্ৰেচ কৰিব, এনেকে যাবও লাগে দিয়াচোন।
অ, অ, হয় বাৰু। অ, তাকে ভাবিছো এপাক যাব, যাব, লাগিব, অৰুণাচলৰ ফালে, সেয়া আৰু। আমাৰ এনেও, উত্তৰ পূবখন ধুনীয়াই, উত্তৰ পূবাঞ্চলটো। চাৰিওফালে আহ, পাহাৰ পৰ্বত তাৰ পাছত আহ ঘাহনি- বননি, গছ-গছনি এও আৱৰি আছে।
উম,
সেয়াই আৰু মই আমাৰ নৰ্থ ইষ্টৰ চাইডতো, বহুত ভাল পাওঁ, তোমাৰ?
ভাল পাওঁ। মইও বহুত ভাল পাওঁ নৰ্থ ইষ্ট, মানে তাৰ নেচাৰেল বস্তুবিলাক বহুত আছে।
অ, এইফালে এয়া‌, মেঘালয় আছে, তাৰ পাছতো আমাৰ এইয়া, অৰুণাচল, শ্বিলং শ্বিলংটো মেঘালয়তে পৰে বাৰু, নাগালেণ্ড, ত্ৰিপুৰা, ত্ৰিপুৰা চাইডে মই য ইমান মানে ইমান হেৰি নাপাওঁ, ত্ৰিপুৰা ছাইদটো ইমান মানে কিন্তু মেঘালয়, অৰুণাচল, নাগালেণ্ড। অ, এইবিলাকৰ মানে বহুত পাই থাকো। উম, উম, ছিকিমতটো অ, ছিকিম টো বাৰু সৰু ষ্টেট হয় ন,
উম,
কোৱা আৰু কিবা-কিবি।
এতিয়া কি কলেজ বন্ধ হৈ আছে নে?
অ, এয়া কলেজ বন্ধ তাৰপিছত এয়া, পঞ্চায়ততে কাম কৰি‌ আছো আৰু কি কৰিবা কোৱা, কলেজৰ পৰা দিছে যেতিয়া
অ, এনেই কেতিয়া খুলিব কলেজ?
কি কৈছা?
এনেই, কলেজ কেতিয়া খুলিব?
আমাৰ কলেজ এক আগষ্টৰ পৰা খুলিব বুলি কৈছে। এয়া মাজতে, এই কালি এডমিশনৰ এয়া কিবা-কিবি হৈছিলে। জানো আমাৰ মানে এইবাৰ কি লগাই দিছে জানা, যে যোনে বেগ আৰু এৰিয়া থকা বিলাকেতো পইচা দিব লাগিবই। কিন্তু আকৌ বোলে, সেভেনন্তি পাৰ্চেন্ত এটেন্দন্স ফ্ৰী এডমিশন হ'ব, এতিয়া মই তেনেকে কলেজো যোৱা নাছিলো চেচনেলৰ পিছত। এতিয়া জানো কি হয় গম পোৱা নাই, খালি কমেণ্টছবিলাক কাউণ্টাৰত জমা দি থৈ আহিছোঁ বাৰু, যদি আমাৰ ছেভেনটি ছ, নহয় তেনে হ'লে আমি, সাত হাজাৰ এশ‌ আশী টকাকে দিব লাগিব।
অঁঅঁ। এইটোতো, বেছি হৈ যাব দেখোন।
তাকেতো যোৱাবাৰ বোলে চাৰি হাজাৰ কিমানতে লৈছিলে। কিন্তু, এইবাৰ তিনি হাজাৰতে বঢহাই দিছে। কিয় নাজানো আৰু। এইবাৰ ষ্টুডেন্টৰ পৰা ইমান লৈছে ফ্ৰী এডমিশন বুলি।
উম।
উম, তোমালোকৰ কেনেকুৱা প্ৰচেছটো কোৱা চুন।
নাই এইবাৰ মই ফাৰ্ষ্ট ইয়াৰ লৈছোহে এইবাৰ কলেজত ইমান খিনি তেনে গম নাপাওঁ বাৰু।
অ।
চিনিয়ৰ দাদা হতক, আমাৰো এক আগষ্টৰ পৰাই খুলিব বাৰু স্কুল নটিচ দিছে, ৰুটিন দিছে, কেতিয়াবা কেতিয়াবা ক্লাছ হ'ব।
অ অ সেইয়া ৰুটিন বিলাক দিয়ে বাৰু কিন্তু ক্লাছ বিলাক ইমান চিফ্ট থৈ থাকে ন, ইফালে সিফালে কেতিয়াবা ক্লাছ কেচেল হৈ যায় ন।
অ আৰু বহুত গেফ দিছে। মাজত কোনোবা ধৰ ৰাতি ৰাতিপুৱা ধৰ নটাৰ পৰা দহটালৈকে আছে তাৰপিছত আকৌ দহ আকৌ দুটাৰ পৰা তিনটা তিনটাৰ পৰা চাৰিটা তেনেকাকে। এইবাৰ চাগে আকৌ টি টি এমৰ চাৰিটা বা পাঁচ, তালৈকে ক্লাছ হ'ব তেতিয়াতো আৰু দেৰি হৈ যাব।
অ চাৰিটাৰ পৰা পাঁচটালৈকে ইমান।
অঁ প্ৰেক্টিকেলৰ কিবা।
অ তোমাৰ প্ৰেক্টিকেল আছে নেকি?
অ মানে তেনেকে ক কৰিব দিছিলে বাৰু। ছাৰজনে কৰিব লাগিব আৰু সেইটো কৈছে।
উম টিচাৰ বিলাক ভালে নে টি টি এমৰ।
অঁ ভাল ছাৰ ভাল মেম এজনী আছে মেমজনীও বহুত ভাল। ত ধুনীয়াকে বুজাই আৰু মানে। তেতিয়া মোৰ বেছি দিন ক্লাছ নহ'লে এ আমাৰ মানে ছিক্স এমৰ বাহতৰ দাদা। এক্সাম হৈ আছিলে যে।
অ হেৰি যে তুমি,
দিন দুদিন ক্লাছ কৰাইছিলে, লিখাইছে।
অ এনেই তোমাৰ হেৰি কমপ্লিট হৈছে নে নাই পঢ়াটো। মালটোকতো চাগে আগষ্ট কলেজ খোলাৰ পিছতে এক্জাম হ'ব চাগে।
অঁ এক্জাম হ'ব চাগৈ বাৰু। কিমান মাৰ্কচৰ হয় বা, একো গম পোৱা নাই নটিচ দিব চাগে পিছত।
ফাইভ মাৰ্কস। মানৰ হ'ব পাৰে টুৱেণ্টি ফাইভ নহলে, ফিফটি হ'ব। এনেই তোমালোকৰ টিচাৰ হতৰ পঢ়োৱা কমপ্লিট হলে নাই কৰ্চ?
কমপ্লিট এফাল পৰা পঢ়াই গৈছে বাৰু এতিয়া কি হয় বা। পঢ়াই গৈছে বাৰু এতিয়া চিলেবাচ দিয়া নাই, কোনটো কি আহিব মানে গতিকে, খিনি পঢহাই গৈছে। বুজাই গৈছে অ ইংলিছৰ বেছিকে হৈছে অ ইংলিছৰ বেছিকে হৈছে। চব পলিটিকেল চাইন্সৰ ইমান হোৱা নাই আৰু এদু
অ অ পলিটিকেলটো অকমান, দীঘল ন চাবজেক্ট টো, এনেই ক'ৰবাত টিউচন চিউচন লৈছা লৈছা নেকি?
নাই নাই এইবাৰ ফাৰ্ষ্ট ইয়েৰত টিউচনোৱানে এইবাৰ নিজে পঢ়ম বুলি ভাবিছো ছেকেণ্ড ইয়েৰত ল'ম। চাগে।
অঁ তোমাৰ এনে ইংলিছ গ্ৰামাৰ চামাৰ বিলাক ক্লিয়াৰ আছে নহয় ন।
অঁ আছে বাৰু অকোন অ কোন।
অঁ সেয়া আৰু ল'লেতো তাত মেচজ একো নাই ল'বা আৰু। পলিটিকেল পলিটিকেলটো টিউচন ল'ব লগগীয়া নাই বাৰু। অলপমান কাৰোবাক যদি তুমি সোধা ধৰ তোমাৰ বা চেনি আৰুক তেওঁলোকে বুজাই দিব আৰু। বা তোমালোকৰ তুমি যে কলা মোৰ ব এজনী আছে সেই বজনীকো তুমি সুধিব পাৰা। বুইচা। হেল্লৌ! হেল্লৌ! হেল্লৌ! হেল্লৌ! হেল্লৌ! হেলৌ। মাততো অহা নাই। হেলৌ।